নমস্কাৰ বাইদেউ। কি খবৰ আপোনাৰ? আপোনাৰ মাতটো অকণ ভালকে অহা নাই অলপ চিঞৰি কবচোন।
অ' অ' সেই
আপুনি মোবাইলটো অলপমান ওচৰত লওঁক, নহ'লে মানে অলপ প্ৰব্লেম হয় গম পাইছেনে।
হয় হয়।
অঁ হয় এতিয়া ভালকৈ শুনা পাইছোঁ বাৰু দেই। অ' কি খবৰ ভাল আৰু? অ' মই ভাল ভাল, আপোনাৰ ভালনে?
অ' ভালে দিয়ক।
কি কৰি আছে? এই ঘৰৰ সকলোৰে ভাল। একদম মানেৰে মানে মানে ভাল আৰু সকলোৱে ভাল আৰু দেই এতিয়ালৈ।
অ' অ' অ' ভালেই দিয়ক সকলোৰে।
অ' কি কৰি আছে এতিয়া? এয়া বৰষুণ আপোনাৰ দিয়ে আছে, বোলো আপুনি গ'ম পাইছে চাগে শুনি আছে নেকি বৰষুণ মানে দি আছে। তিয়া
অ' অ' হয় নেকি আমাৰ ফালে কিন কিনকেহে দি আছে।
কিন কিনিয়া দি আছে ন। হয় হয় নাজানো আৰু বানপানীয়ে আহে নে কি বাৰু বৰষুন যাক আপোনাৰ আজি কেইদিনমান হ'ল এৰাই নাই মানে সাতো লাগি আছে। ছে যে হাত লাগি থাকিলে মানে আপোনাৰ সাত দিন, বৰষুণ মানে থাকে আৰু গম পাইছেই।
হয় হয় আমাৰ ফেৰ সেই একেই হৈছে দিয়ক। এ ৰ'দ ৰ'দ বৰষুণ মানে সমানে সমানে হৈ আছে।
হয় হয় হয় সেইটো হয় বাৰু।
বাকী আপুনি চাহ খালে নে নাই?
আজি মান মানে আপোনাৰ পোলাও কেইটামকে বনালোঁ। হয় হয় আপোনাৰ এনেকে যে মটৰ, গাজৰ তাৰপিছত চয়াবিন বিট সেনেকে দি পেলাই মানে মই আপোনাৰ এ ভেজ পোলাও বনালো। পাইছেনে? হয় খাই ভাল লাগে তাত ঘিউ দি দিছো। হয় হয় ৰাতিপুৱা মানে এতিয়া মানে দুপৰীয়া মানে ভাত খোৱা টাইমলৈ এতিয়াও মানে, ভাল হৈ থাকে আৰু মানে। মানে পেটতো ভৰি থাকে দিয়ক চোন আৰু, আৰু ম, অফিচলৈ যাব লগাও আছে।
হয় হয়।
আজি চুটে ল'ম নেকি বুজিছে। বৰষুণ যিহেতু মানে যাব ক'লেও অসুবিধা হয় মানে মই বহুত বিপাঙত পৰি গৈছো বুজিছে। বাকী মানে বাৰী খনি কৰিছো তাত আপোনাৰ এনেকে কোমোৰা ৰঙালাও, ভাতকেৰেলা, নেচেৰা
অ' হৈছে নেকি পাচলি হৈছে নে?
আপোনাৰ লগাইছোহে কিন্তু আপোনাৰ তিয়হ খিনি হৈছে, তিঁয়হ হৈছে আপোনাৰ ভেন্দি হৈছে, পটল হৈছে। সে বিক্ৰী কৰিব দিছো এ বজাৰলৈ মানে আপোনাৰ আমি মানে পাঁচ বিঘা মাটিত কৰিছো বুজিছে, ৰাতিপুৱা মানে আপোনাক গাড়ী এখনত আমি পঠিয়াই দিওঁ তাৰপিছত সেইখিনি মানে বিক্ৰী কৰি আহে আৰু পাছদিনাখন নলো আৰু লাগিলে কব আপোনাক।
বাৰু লাগিলে বাৰু মই বাৰু নিজে আহি পেলাই বাৰু লৈ যাম বাৰু আৰু ঘৰুৱা পাাজলি সাৰ নিদিয়া নহয় ন আপোনালোকৰ?
খাৰ বুলি কয় ন? ঘৰতে যোনটো প্ৰস্তুত কৰো হয় হয় গোবৰত আমি এটা গত খান্দি তাতে আমি জাবৰ জোথৰ বোৰ পেলাও, পেলাও মানে পেলনি কিমান বস্তু আছে তাতে পেলাও তাতে গোবৰো পেলাও। আপোনাৰ ছাগলী গোবৰো পেলাও। এই তেনেকে পেলাই তাৰ পৰা যোনটো মানে আপোনাৰ সাৰ প্ৰস্তুত হয়, আমি চবতে আমি সেইটোৱে ব্যৱহাৰ কৰো আমি কিনা, সেয়া ব্যৱহাৰ নকৰো আপোনাৰ।
হয় হয় দিয়ক এনেকে ভালেই দিয়ক, এইবোৰ ব বজাৰত যিবোৰ মানে সাৰ বেচে, সেইবোৰ মানে বহুত ক্ষতি কৰে পাচলিত দিলে। আজি আনা পাচলি খিনি কালিলৈ গেলিয়ে যায়।
হয় হয় সেইটো হয় বাৰু।
নাই আৰু, একদম পুৰা ধুনীয়া ধুনীয়া পাচলি ছিগি আনক আৰু একে লগালগ বনাক।
হয় হয় মই মানে এতিয়া আপোনাৰ চাওমিন, হয় মই সেয়া আপোনাৰ চাওমিন পেকেট দুটা আনি থৈ দিছোঁ মই এতিয়া তাকে বনামগৈ চাগে আৰু এতিয়া।
অ' অ' হয় নেকি?
হয় হয় হয়।
ময়ো সেই ৰাতিপুৱা সেই টেকেলি মুখত দিয়া পিঠা বনালো নাৰি
হয় হয় হয় অ' বৰ খুব ভাল লাগে দেই টেকেলি মুখত দিয়া পিঠাটো যে। আপোনাক আজিকালি কুকাৰতো বনাব পাৰি আপোনাক কুকাৰৰ যোনটো হুইচেল চিটি মৰা স
হয় হয়, এ
কি ক'লে?
হয় হয় তেনেকে বনাই থাকিলে ধৰক এতে মানে বহি বহি ধৰক দিয়ে থাকিব লাগিব। হয় দিয়কচোন, কিন্তু টেকেলি মুখত ধৰক এবাৰ ধৰক দি দিলে ধৰক ধৰক আপুনি কামটোও আজৰি হৈ যায়।
অ' সেইটোও হয় বাৰু মানে এইটো মানে আপোনাক দেখিবলৈ ভাল লাগে আৰু এটা গোটা হৈ হৈ ওলাই আহ।
হয় হয় আলহী চালহী আহিলে দিবলৈও ভাল লাগে এনেকে।
বাকী আপুনি তিল পিঠা বনাব জানে নে নাজানে?
হয় তেল পিঠা বনাবলৈ মই নাজানো নহয়।
হয় তিল পিঠা, তিল পিঠা তিল পিঠাটো? অ' তেল পিঠাটো নাজানে তেল পিঠাটো আপুনি কি আৰু আপুনি এয়া নৰ্মেল চাউল কেইটামান ল'ব যোনটো মানে আমি ভাত খাওঁ। তাৰ লগত আপুনি বৰা চাউল যোনটো বৰা চাউল আঠা চাউলটো যে। সেই চাউলটোও ল'ব। লৈ পেলাই খুনিব দুইখিনি মিচ কৰি। মিচ কৰি শুনি পেলাই অলপ টাইম আপুনি ৰ'দত দি থৈ দিব। তাৰ পাছত সেইখিনি লৈ আহি আপুনি কি কৰিব চচপেন এটাত মিঠৈ খিনি এ পানী অলপ দি অকমান পকাব মানে উতল আহিব নালাগে আৰু মিঠৈ খিনি কলালৈ, তাই পাছত সেই পিঠাগুড়িখিনিত আপুনি কালজিৰা কেইটামান চটিয়াই দিব। তাত আপুনি নিমখ অক অলপমান এক টো
খুজে ন?
হয় হয় হয় কুলা কুলা সেইটো কালজিৰা বুলি কয়। ক'লা কাৰণে কালজীয়া কয় বাৰু হয়।
আমাৰ ফালে বাৰু ধৰক কুলাজিৰা বুলিহে কয়।
কোলা জিৰা। কয় ন? হয়, তাৰপিছত আপুনি সেইখিনি চেটিয়াই দিব তাত অকমান নিমখ দিব বেছি নহয়, আৰু অকমান দিব। তাৰ পাছত আপুনি তাত আপুনি বেকিং পাউদাৰ যে বেকিং পাউদাৰ, চৌডা খা দিলেও হয় চৌৰাখা দিলে মানে আপোনাৰ তেলতটো বেছি টানে বুজিছে? পিঠা হয় হয়, তাৰপিছত আপুনি সে বেকিং চৌদা অলপ দিব, বেকিং চৌদা নহয় নহয় নহয় এই বেয়া বেয়া হেৰি অ' বেকিং চৌদা, বা বেকিং পাউডাৰটো দিব। দি পালে আপুনি সেইটো ভালকে খান্িব খানি পেলাই আপুনি যোনটো উতলাতৈছিলে যে মিঠৈ খিনি যে। সেইখিনি তাত দি পেলাই লাহে লাহে সানি থাকিব তাৰ পাছত আপুনি অলপমান গৰম পানী কৰি ল'ব। গৰম পানী কৰি পেলাই, তাত সেইখিনি আপুনি ঢালি দিব। ঢালি পেলাই ভালকে খান্িব বুজিছে একে মানে মিহি কৰি পেলাব খান্ি খান্ি। তাৰ পিছত তেল কেৰাহি এখনত তেল দিব তেল খিনি আপুনি যেতিয়া গৰম হব।
মিঠাতেল নে ৰিফাইন?
ৰিফাইনড দাতো বনাব পাৰে মিঠাতেলতো বনাব পাৰে সেইটো আপোনাৰ কথা আৰু।
হয়।
যেতিয়া গৰম হ'ব তেল কিন্তু অলপ বেছিকে দিব লাগিব যাতে পিঠাটো তলত মানে মানে তেল খিনি তলত পৰি যায়। গম পাইছ নে?
অ'।
অ' হয় হয় তেল খিনি আপুনি ভাল মতে গম কৰি ল'ব লাগিব তাৰ পাছত এতিয়া পি্াটো দেখিব দিয়াৰ পিছত দেখিব নহয় আপুনি ফুলিয় আহিছে তাৰ পিছত লুটিয়াই দিব। তেনেকে খাই চাবচোন খুবেই ভাল লাগে কিন্তু গৰম পানী ইউজ কৰিব ঠাণ্ডা পানী নিদিব। গৰম পানী দিলে মানে আপোনাৰ পিঠাটো নৰম হয়। আৰু খাবলৈও খুবেই ভাল লাগে বুজিছে?
অ' অ' হয় হয় হয় মিঠৈ নিদি পেলাই যদি চেনি যদি দিওঁ চেনিী দিল হ'ব নে?
বা চেনি দিও পাৰি বনাবলৈ চেনি দিও পাৰি। কিন্তু মিঠৈ দিলে আপোনাৰ মানে খাই ভাল লাগে আৰু, বগা হ'ব মিঠৈ দিলে আপোনাৰ মানে খাই ভাল লাগে, এনে চেনী কিয় পাৰি বাৰু? বুজিলে?
হয় হয় বাকী আপুনি ভাত বনালে নে নাই?
ভাত বনালে মই মানে এতিয়া চাওমিন খিনি বনামগৈ আৰু তাৰ তাৰপিছতহে ভাল বনাম আৰু চাওমিন আনি থৈ দিছো, চিকেন চাওমিন বনাম মানে।
অ' অ' এইবোৰ নাখাবই বুজিছে এইবোৰ যে এইবোৰ যে পোৱা যে ইমান ভাল নহয় বুজিছে স্বাস্থ্যৰ কাৰণে।
হয় সৰেটো হয় হয় স্বাস্থ্যয়কে ক্ষতি কিন্তু এতিয়া মুখোৱা, জুতি।
সেইটো কাৰণে মানে খাব
হয় হয়। হয় হয় হয় দিয়ক মানুহে যে জিভাখনৰ কাৰণে যে কি কি যে খাই মানে সেয়াই, কফ খাওঁতে খাওঁ, খাবলৈ মন যায় যেতিয়া হয়। পাছতহে ধৰক, পাছৰ বাকী খিনিহে ধৰক হৈ যায় আৰু বেমাৰত।
হয় হয় মানে আমি সদায় নাখাও আপোনাৰ মানে এতিয়া মানে কি জানে জ বতৰতো অল ঠণ্া বৰষ দি আছে ন, অকন মানে এনেকুৱা টাইপৰ খালে মানে ভাল লাগে। আৰু এনেকে জলা মিঠা টাইপৰ, তেনেকেই খাওঁ আৰু। কি তেল মছলা বেছিকৈ নিদিওঁ বাৰু।
হয় হয়।
ে খাও, হয় উ বাকী বোলো আৰু চবোৰে ঘৰত আৰু হলে আৰু ন আপোনালোকৰ ঘৰত চবৰে?
ভালেই দিয়ক।
হয় হয় চব ঠিকে আছে নহয়?
অ' ঠিকে আছে ময়ো সেই পাচলিহে কুটি আছিলো ভাত বনাবলৈ।
হয় কি কুটি আছিলে?
এ লেচেমাই আলুৱে কুটি আছিলোঁ ভাত জিব কাৰণে, তাৰপাছতে ঘৰৰে মানে চাংখনতে মানে ভাত পেলা দুটা মানুহ পালো আৰু, সেয়াও পাৰি আনিলো।
অ' হয় আপোনাৰ ঘৰৰে লেচৰা ন?
ঘৰৰে লেচেৰা এ বেছি কৰা নাই দিয়ক অলপমান মানে সৰুকে চাং এখনত মানে দিছিলো আৰু। তাতে কিন্তু বৰ দিনা লহ বহকে বগালে, বগা পেলাই এতিয়া দেখিছগে লেচেমাহে লেচেমা।
আহ ভালেই দিয়ক ভালেই দিয়ক তই ঘৰৰে বস্তু। কিনিবলৈ গ'লে বজাৰত যি জুই চাই দাম। কিনিবলৈ গ'লে বজাৰত, হয়।
টো দামেই তাৰ উপৰি আকৌ গেলিও যায় দিয়কচোন বজাৰৰ বস্তুবোৰ।
হয়, হয়, গেলি যায়। আপোনাৰ দিন নাযায় খাৰ দিয়া যে। আপুনি এদিন আনি দুদিন যদি থাকিলে, আপোনাৰ সেয়া গেলিয়ে যায় মানে গম
হয়, হয়। আজি আ নাৰ পাচলি খিনি কালিলৈ নাথাকে। সেই বেঙেনাটো যে নকবই আৰু।
সেইকাৰণে আজিকালি চবৰে নানা ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে। মানে কি ক'ব আৰু এইবোৰ খাই খাই মানে বুজিছে মানে উপায় নোহোৱা হৈছে। আৰু এতিয়া মানে, নানা ধৰণৰ বেমাৰ আজাৰ সকলো সৃষ্টি হ'ব ধৰিছে।